হেল্ল',
উম,
নমস্কাৰ।
নমস্কাৰ।
কি কৰি আছা?
এ এনে আছিলো ফোন চাই তুমি?
অলপ বজাৰত আহিছো।
আচ্ছা।
উম
আচ্ছা
মানুহ মাতিব মাছিল মা মানা কৰিছিলা হয় নাই
হয় হয়
কিন্তু নাই বাৰু আগত চকুৰ আগত এজন আছিল এতিয়া গ'লগে
হয় হয় বজাৰত কি কিনিব যোৱা
অলপ চব্জি কিনো সতেজ
হয়
আমাৰ ইয়াত তে সতেজ শাক পাচলি পাই নহয় আৰু আজি মঙগলবাৰ আৰু মঙ্গলবাৰে মানে সাপ্তাহিক বজাৰ বহে সাপ্তাহিক বজাৰলৈ আহি আছো মই এতিয়া খোজকাঢ়ি ৰাতিপুৱা খোজ কাঢ়িবলে নহল বৰষুণ দি থকাৰ কাৰণে
হোম
এতিয়া দুটামান ভাত খালো
হোম
ভাত খাই পেলাই আহি আছো আৰু
উম হুম বুজিছা
উম যোৱাকালি তেৰ হাজাৰ সাতান্নবৈটা ষ্টেপছ খোজ কাঢ়িছিলো
ওৱান থ্ৰী - ওৱান থ্ৰী জিৰ নাইন ছেভেন।
তুমি ভুলকে ক'লা।
কিয়?
এশ সাতানব্বৈ আছিলে।
তেৰ হাজাৰ এশ সাতানব্বৈ আছিল নেকি?
অ, কিন্তু তুমি পাহৰিলা। এক মিনিট।
কি হ'ল?
অ, হেল্ল',
উম,
বাকী খবৰ খাতি ভাল?
খবৰ খাতি ভাল।
উম,
বা ক'ত আছে বা, দাদা?
দাদা গুৱাহাটী গ'ল।
অ, হঠাৎ যে?
হঠাৎ মানে এই হেৰি দেউতাৰ স্কুলৰ ওচৰৰে মানুহ এঘৰৰ ল'ৰাটোৰ মানে ষ্ট্ৰক আহিলে
অহ',
এতিয়া ইয়াতে হস্পিতেল এখনত থৈছিলে দেন হেৰি জি এম ইচলে মানে ৰেফা ফাৰ কৰিলে সেইকাৰণে এতিয়া তালেকে গৈছে আৰু। হে
তা গৈছে নেকি?
দেউতা আৰু দাদা দুইটাই গৈছে।
উম। তাছত কলা ৰংটো তুমি কেনেকুৱা পোৱা?
কলা ৰুংটো ভালেই লাগে।
অহ।
কিন্তু গৰম দিনত
কোৱা?
গৰম দিনত ইমান এটাব পিন্ধিব মানে সেইটো কালাৰৰ কাপ পোৰ পিন্ধিব ভাল নালাগে।
বাচ চাছৰ শব্দ আহি আছ একোটো প্ৰব্লেম নহয়। শৰণ চৰণ
নাই নৌ।
কি নাজানানে ন ন
নহয় বুলি কৈছ ছো নও
অহ তাৰপিছত ভাত কেতিয়া খাবা
ভাত এই খাম আৰু মায়ে উম কৈছে খাবলে খাবলৈ মনে যোৱা নাই কিবা ভাল লাগি থকা নাই
কি বেয়া লাগি আছে
মানে মন বেয়া লাগি থকা কথা কোৱা নাই মানে কিবা খাব মন নোযোৱা টাইপৰ কিবা এটা হৈ আছে নাজানো কিয় ভোক লাগিছে কিন্তু ভাত
বাপৰে ভোক লাগিছে কিন্তু ভাত খাব মন যোৱা নাই
উম হয়তো এলাহ
তোমাৰ এলাহ টোৱে তোমাক শেষ কৰি দিছে আৰু
একো শেষ নাই কৰা
কেলে নকৰিব এলাহ এলাহ কে থাকা এ এলাহে আৱিষ্কাৰ মূল নহয়
এলাহে আবিষ্ এলাহে আৱিষ্কাৰৰ মূল। মই বনাইছো এইটো।
নাই মিছা কথা।
চোৱা মানুহে এলাহ কৰি থাকে হয়। আগতে আগৰ দিনৰ মানুহ মানুহে মানে দূৰ দূৰণিৰ পৰা পানী আনিছিল, ত' সেই কামটো মানুহৰ এলাহ লাগে কাৰণে বৰ্তমান মানুহে কি কি ব্যৱহাৰ কৰে তুমি দেখিছাই ঘৰতে টেপ টো অন কৰি দিলে পানী আহে বা তেনেকুৱা সুবিধা খিনি আহি গ'ল কিয় এলাহৰ কাৰনে টো আহিছে ন।
এলাহ নহয় অভাৱ।
নাই সেইটো এলাহ হয়।
উমহোঁ।
মানুহৰ দমকল চোৱা মানুহৰ দম দমকল মাৰিবলে লাহ লাগে মানুহৰ মানে কষ্ট হয়। সেইকাৰণে মানুহে ম ৰে আৱিষ্কাৰ কৰিছে তুমি এইটো ভুল কনচেপ্টত আছা।
হয় হয়। মানিললো।
উম মানিবই লাগে। ভাল লৰা।
উম তাৰপিছত আৰু ইয়াৰ পিছত কি কৰিম ভাবিছা?
ইয়াৰ পাছত মানে কিহৰ পাছত? অ।
কি বুলি ভাবিছা?
ভাবিছো এম এছ ডাব্লিউ কৰোঁ।
উম। মাষ্টাৰছ ইন চ'চিয়েল ৱৰ্ক। উম।
উম।
বুজিছো বুজিছো। উম। মুঠতে যি কৰা ভাবি চিন্তি কৰিবা। যাতে ভৱিষ্যতে পস্তাব লগা নহয়।
উম বুজিছো।
উ যাতে ভৱিষ্যতে কিবা এটা কামত কাম আহে, কিবা এটা বস্তুত কাম আহে।
উম বুজিছো।
বুজাতটো ঠিকেই বুজা হাতে কামে হে নকৰা।
হয় সেইটো মানে এ চব কৰিব লাগে বুলি নাভাবো আৰু এলাহটো লাগে যে।
এইটো মেইন মানে।
ইয়েছ।
উ বেছি এলাহ কৰি থাকিলে আকৌ হেৰি, হাঁহ ধৰিব নোৱাৰিবা।
একো নাই, শুই থকা খিয়ালহে হাঁহ ধৰিব নোৱাৰে, মই শুই থকা নাই নহ বহি আছো।
এ শুই থাকা আৰু এলাহ কৰি থাকা একে কথা দিয়া।
আচ্ছা।
বুজিছা
বুজিছো বুজিছো। বজাৰ পাওঁতে আৰু কিমান টাইম লাগিব?
আৰু খুব বেছি দে পাঁচ মিনিট মান।
উম হম হম। বজাৰত কি কিনিবা?
আলু, পিয়াজ আদা, তাৰপিছতে তিয়হ কিনিব দিছে।
উম।
আৰু চাওঁ কি পাওঁ?
উম, হ'ম এনেই কোনটো চব্জি খাই তোমাৰ বেছি ভাল লাগে?
মই চ'ব ভাল পাওঁ। মোৰ একো মানে বাছ বিচাৰ নাই অ' আৰু তিতাকেৰেলা কিনিব দিছে। এতিয়া তিতাকেৰেলাও কিনিব লাগিব।
মই সেইটো বস্তে বেয়া পাওঁ।
তুমি কিবা ভাল পোৱা আছে নে বস্তু? স্পেচিফিক কিবা হা যেনে অ' ভেন্দি ভাল পাওঁ।
চবচে ভাল পাওঁ।
উম, পতেতৌ
উম।
উম, তাৰপিছত আৰু
মানে আ আলু দি তুমি মোক যিয়ে বনাই দিয়া মই চ'ব খাই দিব পাৰিম মানে আ আলু চব্জি আলুৰ তৰকাৰী, তাৰপিছত আলুৰ চিপছ মানে যিকোনো বস্তু মই চ'ব খাম।
গত হঅ গৰম এটা লাগিছে পিঠিখন বিষাইছে ঘামিছো।
হুম। তাতে ৰ'দ দি আছে?
অ নাই ৰ'দ ইমান নাই। ডাৱৰীয়া বতৰটো, উম।
আমাৰো ইয়াতে ডাৱৰীয়া হৈ আছে অলপ আগতে বৰষুণো দিলে।
মই মংগল দৈ যাওঁতে চৰি মই যে গৈছিলো তেতিয়া বেংকলে।
অ জেগাৰ নাম কলো একো নহয় অ।
তাৰপিছত তেতিয়া যাওঁতে এ টোপাল দুটোপাল দিছিলে। তাৰপিছত। নাই বাৰু এৰিলে নিভিজিলো এ টোপাল টোপালকে দিছে।
অ ইয়াতে অলপ মানে জোৰকে দিলে তাৰপিছত অ অতি বেছি মানে দহ মিনিট মান দিছে চাগে তাৰ পাছত নাইকিয়া আকৌ এতিয়া ডাৱৰীয়া কৰি আছে আৰু।
শুইছো শুইছো শিকাইছে নে প ভাল লাগে কিন্তু গৰম লাগেনে বতৰত বেছিকে।
নাই মোৰ মানে মই তোক মানে একো এক্টিভিটি কৰি থকা নাই ত' মোৰ গৰম লগা নাই কিন্তু কাপোৰ নুশুকাই যে হেইট বেয়া লাগে আৰু
উম কাপোৰ ধোলা নিকি আজি।
উম মানে সদায় যিকেইটা ধো সেইকেইটা ধুলো।
অহ।
বাকী এক্সট্ৰা মানে ধোৱা নাই কিন্তু সেইকেইটাও নুশুকালে মানে পাছত আকৌ ৰুমত চকীত মেলি
অ সেইটো অশান্তি লাগে বাৰু কেতিয়াবা আমাৰ এনেকুৱা হৈ যায় গোটেইকেইটা ৰুমত ফেন চলি থাকে। ফেনৰ তলে তলে কাপোৰ
দাৰ লাগে সেই কামটো মানে
এসপ্তাহ দহ দিন যেতিয়া বৰষুণ দিব কন্টিনিউ তেতিয়া চবৰে ব্যৱস্থা তেনেকুৱাই হব।
হয় বাৰু হয় হয়।
অ তাৰপিছত?
হেটো দাদাহঁতৰ নাজানো কিমান বা টাইম লাগে তাত বা কি হৈ আছে?
উম।
গৈছেহে বেছি সময় হোৱাও নাই, অহ ত্ৰিশ মিনিট মান হৈছে চাগে।
তাকে, আধা ঘন্টা হৈছে?
উম।
উম।
বাকী ক'তো ফুৰিব নোযোৱা নিকি?
ফুৰিব নাযাওঁ, যাম চাগে জুলাই মানত।
উমহুম ক'লে?
এই মানুহ এজনীক লগ কৰিবলে।
আচ্ছা।
মোৰ কাৰণে বোলে কিবা বনাই আছে কিন্তু মোক সুধিলে নকয়।
অঁ, অঁ, নহয় মই সেয়া সোধা নাই, মই মানে এনেকুৱা ধৰা অ মানুহ হৈ আছে ন এতিয়া শ্বিলং টিলং এনেকে ক'ৰবাত ততে তেনেকুৱা জেগাত নোযোৱা এনেকে সুধিছো।
শ্বিলঙতো লেণ্ডশ্লাইড হৈছে সেইদিনা সেই ৰাস্তা এটা
অঁ দেখিছো, ডাউকি ৰাস্তাটো নেকি?
মাজতে ৰাস্তাটুকুৰা নাই মানে আধা ৰা
অঁ নাই নাই দেখিছো মই ৰীল এটাত।
ৰীলত পাইছা?
উম।
উম। অঁ, মায়ে দেখাইছিলে।
অঁ মই নিউজ নাচাওঁ ন, মোৰ তাত ৰীলে আহে বেছি।
উম, গুড গুড, এক মিনিট ৰ'বা ৰাস্তাটো পাৰ হয় লৈছোঁ, ফুটপাথত উঠি লওঁ। গৰম এটা লাগিছে বে।
উম বুজিছোঁ।
যোৱা, তুমি ভাত খোৱাগে যোৱা।
দিয়া ঠিক আছে।
ঠিক আছে বাই বাই।
উম, বাই।